হ
ভাল ভাল। তোমাৰ ভাল?
উম ভাল ভাল কি কৰিছা।
এই আছো এনেই ঘৰতে। তুমি কি কৰিছা?
ময়ো ঘৰতে, আজি দেওবাৰ যে।
উম ময়ো সেই দেওবাৰে যে ঘৰতে আছো, আগবেলা অকণ ওলাই গৈছিলো।
অ', অ'।
তাৰপাৰা ঘৰলে গুচি আহিলো সোনকালে।
অ গম পাইছো আমাৰো যে তেনেকে বজাৰ কেইটা কেইটামান আছিলে এতিয়া ওলাই যাবও লাগিছিলে বতৰটো ইমান বেয়া কৰিছে, জানানে। মানে ওলাই যাবলৈকে সাহস হোৱা নাই
আচ্ছা আচ্ছা আমাৰ ফালে ভাল ডাৱৰীয়া মানে বৰষুণ দিয়া নাই আৰু।
গম পাইছো অ'।
উম বাকী মাহঁতৰ ভাল?
উম মাহঁতৰ ঠিকে আছে। তোমালোকৰ ঠিকে আছে।
ভাল ভাল অ।
তাকে বহুত দিনৰ মূৰত ফোনটো আহিছে। মই পতককে দেখিবলৈ মই বোলো কিবা মনত পৰিলে।
নাই নাই কেতিয়াবা মনত পৰে আৰু এই সময়হে মিলাব নোৱাৰো, আজি ধৰা দেওবাৰ যে। ঘৰতে থকাৰ কাৰণে মনত পৰিলে বোলো।
অ', অ', অ ভালেই কৰিলা আকৌ
উম মাজে মাজে খবৰ লৈ থাকিব লাগিছিল।
সেই তে মানে ভাবি থাকিলে কেতিয়াবা সময়ো নিমিলে দিয়াচোন।
উম-উম।
তাৰপিছতে বাকী মাহঁতৰ এতিয়া দেউতাক গা কেনেকুৱা?
অ' দেউটাই যে ঠিকে আছে বাৰু দিয়া।
অ আৰু বাকী মা
মাতো থিকেইে আছে বাৰু,
তাৰপিছত বাকী বাহতৰ তালৈ গৈছিলানে।
বাহ হতৰ তালে যোৱা হোৱা নাই আৰু তোমাৰ মাজত ত গৈছিলো গৈ পেলাই তোমাৰ প্ৰায় এমাহ মানেই থাকিলোগে তোমাৰ এমাহ নহলেও ধৰা এ বিশ একৈশ দিন মমান থাকি।
অ বুজি পাইছো
তাৰপৰা তালৈ গৈ পেলাই ধৰা বাক সেই যোৰহাটতহে বিয়া দিছোঁ।
অ', অ', অ।
তাৰপৰা তোমাৰ তাতে থাকিলো একৈশ একৈশ দিন ম তাৰাছত গোলাঘাট গলো
অ
তাতো দুদিন থাকি আহিলো মানে আমাৰ এই লগৰে লগ লগৰ মানে লগৰ নহয় আৰু মোতকৈ একবছৰ ছিনিয়ৰ হয় সি ইি তাতে মানে চাকৰি কৰে ই এইবাৰ পাইছে সি হেৰিত তোমাৰ গ্ৰেজুৱেট টিচাৰ পালেহি।
অ অ অ
তাৰপৰা সি তাৰ পষ্টিং ডাঠ হ'ল তাৰপিছত হেৰিত তাতে সি থকাৰ কাৰণে ওচৰতে বেছি দূৰ নহয় সেইকাৰণে বোলো যাওঁত আৰু খবৰ এটা লৈ আহো দে তেনেকৈ গৈ দুদিনমান দুদিন দুদিনমান মানে দুদিনেই থাকি আহিছোঁ আৰু বাকি তুমি ফুৰিবলৈ মেলিবলৈ যোৱা নাই একেলো
নাই তেনেকে তোমাৰ ফুৰিবলে মানে কিয় আৰু বন্ধ এতিয়াতো বা বৰ্তমান বন্ধয়ে কিন্তু সেই মাজতে তোমাৰ শিসাগৰ গলো তাৰ পিছত তাত দুদিন তিনদিনমান থাকিলো। তাৰ পিছত থাকি তাৰ পৰা আহিলো আহি পেলাই তোমাৰ আকৌ মা। আমাৰ ঘৰত বিয়া আছিলে সেয়া গলো তাৰ পাছত আৰু তেনেকে তোম ইটোু সিটোুে ফুৰা হৈছে কিন্তু তেনেকৈ থকাকৈ বা অলপ টাইম থকাকৈ বা দুদিন মান থকাকে তেনেকে ক'ত টো মানে সদ্য়হতে যোৱা হোৱা নাই আৰু এ যাবলৈ মানে কি হয়। তোমাৰ নিমিলেই নহয় সময় বিলাক।
নিমিলে নিমিলে সময় কেতিয়াবা ধৰা যাওঁ বুলি ভাবিলো। সময়ৰ কাৰণে যাব নোৱাৰি।
সেইটোৱে সেইটোৱে আৰু এতিয়া মানে কি হৈছে তোমাৰ। এ মই এতিয়া ধৰি লোৱা আৰু আজিকালি ল'ৰা ছোৱালী বিলাকৰ মানে স্কুলৰ মানে। সেইবিলাকো সময় বিলাক খেলি মেলি গ'ল স্কুল কলেজৰ অ চেঞ্জ হ'ল এতিয়া। আমাৰ মানে কি হ'ল হলে এতি আমাৰ বন্ধ দিছে এতিয়া বাকীবোৰৰ পৰীক্ষা হৈ আছে। অ এতিয়া সেই তেনেকুৱা তুমি এতিয়া মামাৰ ঘৰলৈ যাবলৈও মামাৰ ল'ৰা ছোৱালী। লৰা-ছোৱালী দুইটাৰে পৰীক্ষা লৰাটোৱেটো এইবাৰ হাই ছেকেণ্ডাৰী প দিব। ছোৱালী জনীয়েও সেই ক্লাছ চেভেন আৰু তাহতৰো পঢ়াশুনা থাকে। তে ধৰি লোৱা বা এইফালে জেঠাইৰ ঘৰলৈ যাবলৈও সেই ঘৰত কোন নাথাকেই গোটেই কেইটা আৰু সেই লগ চগ নাথাকিলে তেনেকে যাবলৈ মন নাযায় অ। আৰু গ'লে মানে কি বন্দী হৈছে যোৱা হয় ন সেই সময় খিনি মানে লগ চ তেনেকে নাই যে,
মও সিদিনাখন আমাৰ বৰ্তাৰ ল'ৰাটোৰ এই লগুন দিওনি আছিলে।
অ', অ।
আমাৰ মানে মাজু বৰ্তা মাজু বাৰ্তা মানে সৰু বাৰ্তা আৰু তাৰ পৰা তোমাৰ তালৈ গলো,
অ
দুদিন তিনিদিন বেছিয়ে থাকে এসপ্তাহমানে থাকিলোঁ তাত
অ গম পাইছোঁ।
মানে লগুন দিয়নি শেষ হোৱাৰ পিছতো ধৰা মোৰো তাতে মানে এই কাম এটা আছিলে। সেইটোও কৰিলোঁ। তাৰ পৰা মানে আকৌ মানে কি হয় বৰ্তাহঁতৰ ঘৰলৈ গ'লে মানে আহিব নিদিয়ে ৰাখীৰ দিয়ে তাত তাৰপিছত এতিয়া নাহিলেও মানে নহয় ঘৰতো কাম থাকে দিয়াচোন।
উম, উম, উম।
তাৰপৰা সেই তেনেকে লগুণদিনী বুলি তোমাৰ এসপ্তাহমান গ'ল।
উম।
তেনেকৈ তাৰপিছত আৰু এনেকৈ যোৱা হোৱা নাই বাৰু।
গম পাইছো অ।
ভাবিহে আছোঁ। ক'লে যোৱা হয় আৰু ফুৰিবলৈ
অ তাকে, তাকে মাজতে অৰুণাচলো গৈছিলা নেকি ন ফটো পাইছিলো।
স
হেল্ল' হেল্ল' ঐ তোমাৰ মাতটো নাইকিয়া হৈ থাকিলে।
এতিয়া শুনিছা নাই।
অ এতিয়া শুনিছো কোৱা।
তাকে বোলো যোৰহাট যোৱাৰো প্লেনিং এটা হৈ আছে এতিয়া কেতিয়া মিলেগে সময় আৰু।
অ গম পাইছোঁ।
একেবাৰে পূজাতে যাওঁ নেকি।
উম তাকে তাকে আকৌ তুমি মাজতে হেৰিলেও গৈছিলা নেকি ন এইটো কি বুলি কয়। অৰুণাচল হেল্ল' তোমাৰ মাতটো নাইকিয়া হৈ হৈ গৈছে। হেল্ল' হেল্ল' হেল্ল' ঐ তোমাৰ মাততটো নাইকিয়া হৈ গৈছে।
এতিয়া শুনিছ নে। অৰুণাচল থকাকে যোৱা নাছিলোঁ। আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয়। গৈ পেলাই এদিনতে মানে ঘূৰি আহিছোগে আৰু এনে
অ', অ', অ', অ গম পাইছোঁ।
মানে মন গ'লে যাব পাৰি আৰু মানে তালৈ ইমান দূৰ নহয় মানে। উম উম বাকি হেৰি উম এ মানে বেঙেনাদি যাব পাৰি আৰু
অ গম পাইছোঁ। তাৰ পাছত বাইক লৈ গৈছিলা নে গাড়ী লৈ গৈছিলা?
বাইক লৈ বাইক লৈ।
অ', অ।
মোৰো গাড়ীখন অকণ ডাঙৰ মানে। সেইকাৰণে অকলে নিবলৈ দিগদাৰ হয়।
অ', অ গম পাইছোঁ।
সেইটো কাৰণে বাইক লৈ গলো আৰু হেৰি এইটো কি কয় কেতিয়া তুমি অৰুণাচল গৈছানে।
অৰুণাচল নাই যোৱা দেই মোৰ তেনেকে যোৱা হোৱা নাই মই দেখিয়ে পোৱাগে নাই। চাৰি সিমালৈও যোৱা নাই অ
আহিবা কেতিয়াবা আমাৰ এইফালে আহিলে তেতিয়া যাব পাৰিবা।
তাকে যাবলৈ মানে কি আৰু সময় সুবিধাবোৰ তোমাৰ নিমিলে যে। মানে এনেকুৱা হয় এ তাক কলেজ চলি থাকে তাৰ পিছত আকৌ পৰীক্ষাই তোমাৰ মানে কিমান হয় তাৰ ঠিক নাই আৰু তোমাৰ পৰীক্ষা বিলাকো হৈ থাকে
তেওঁলোকৰ পৰীক্ষ বিলাকো আকৌ তেওঁলোকৰ পৰীক্ষা বিলাকো আকৌ য'তে ত'তে হয় নহয়।
অ তোমাৰ যেতিয়াই তেতিয়াই তোমাৰ আৰু আকৌ কি হয় ইন্টাৰণশ্বিপ বিলাকো পাতি দিয়া প
উম উম মাজতে তোমাৰ মাজতে শিৱসাগৰতৰতো হোৱা নাছিল জানো এটা একজাম কিবা
অ সেইয়
সেইদিনাখন মাজতে তোমাৰ মা মালে ফোন কৰোতে মায়ে কৈছিলে আৰু
আৰু ক'জ বিলাকো কৰি থকা হয় যে তেনেকে
কৰিছোঁ।
উম তাৰ পিছতে সেইটো কাৰণে আচল
তাতে, তোমাৰ কিবা হেৰি তুমি কিবা তোমালোকৰ কিবা হেৰি মাজতে ইঞ্জিনিয়াৰিং কলেজতো ফেছিল হৈছিল নেকি ন
অ', অ তাতো হৈ আছিলে।
উম উম বুজিছো এ যতে ততে হয়
উম সেইটোৱে পতককে চেণ্টাৰটো পেলাই দিয়া আকৌ য'ত ত
তাকে তাকেটো।
অকণমান দূৰত হয় যে পইচা পাতি কথাও আহে আৰু কেতিয়াবা মানে প্ৰব্লেম কিছুমান হৈ যায় তোমাৰ কবলৈকে দিগদাৰ আৰু কিন্তু এটা কথা আৰু এতিয়া তোমাৰ এইবিলাক তুমি কিবা এটা মানে ভাবিবলৈও আজিকালি তুমি হাতত পইচা কেইটককা মান নহ'লে সাহস হেতু কৰিব ভয় লাগে। তুমি পইচা পাতি কেইটা থাকিলে তুমি য'ত ত'ত যাবলৈকে দিগদাৰ হয়।
কেইটামান গুটোৱা আৰু
তাকেহে আৰু এতিয়া ভগৱানে যদি কৰে আৰু কিবা এটা যদি দিয়ে তেওঁ তেতিয়া আৰু হ'ব।
আচ্ছা ভৱিষ্যত
সেইটোয়ে তাৰ পিছতে বাকী এতিয়া চাহ তাহ খালা নেকি?
চাহ খোৱা নাই মই মানে তেনেকৈ চাহ নাখাওঁৱেই।
অ
কেতিয়া ঘৰতটো চাহ নাখাও মই
বুজি পাইছো অ
আলহী দূলহী ঘৰলৈ গ'লে মানে কি হয় দু দুশো মানে কিছুমানে দি দিয়ে যে
উপায় নাপায় খাই দিওঁ অ কিন্তু এনেই চাহ চাহৰ কথা ক'লেই মই আগতীয়াকে কৈ দিওঁ মই চাহ নাখাওঁ বুলি।
অ', অ সেইটোয়ে চাহটো কিছুমানে এভোইড কৰিব পাৰিলে ভাল আমি আকৌ চাহৰ কানিয়া আমি চাহ ত মানে এইব ন মোৰতো এনেকুৱা তোৰ ৰাতিপুৱা শুই উঠি মোক চাহ একাপ লাগিবই। আবেলিও তেনেকে মোক চাহ একাপ লাগিব আৰু যি সিদিনা মই চাহ দুকাপ তিনিকাপ মোৰ নপৰে দিনটোত পেটত মোৰ মানে মাথা বিষত থাকিব নোৱাৰা হৈ
বুজিছো অ।
অ পঢ়ি থকা সময় আৰু ৰাতি তোমাৰ ৰাতি যদি টোপনি খতি কৰি পঢ়া হয়
উম উম।
তেতিয়া মানে অত্তয়াধিক তুমাৰ এডিক্ট হৈ যায় চাহ।
উম উম বুজিছো বুজিছো। সেইটো হয় মাজতে মোৰো হৈছিল তোমাৰ এই।
অ-
ঠিক হাই চেকেণ্ডৰী দিয়া সময়ত।
অ, অ, অ-
ধৰা নুশুও বুলি এ ক'ব পাৰি মানে। তিনিটা চাৰিটা মানলৈকে পঢ়োঁ তাপা ধৰা ঔ ৰাক হাই একঘণ্টা দুঘন্টা মান শুও আৰু দিন দাল পঢ়িএ থাকো। সাই হিচাবত ৰিজাল্টটোও ভাল হ'ল দিয়া চোন মোৰ।
সেই টোৱে সেই টোৱে।
উম।
অ তোমাৰ সেই সেইটো সময়ত লোকৰ ল'ৰা ছোৱালীয়ে গাখীৰ পানী খাই আমি খাওঁ লাল চা তা কফী। আৰু মোৰ যে বিশেষকে হাইছেকেণ্ডাৰী টাইমৰ সেই এডিক্ষণ টো বেছি হৈছিল। লে মানে একদম ৰাতি টোপনি খতি কৰিলে কেতিয়াবা মাথা বিষাই। আৰু তেনেকুৱা কি হয় কফি একাপ খাই দিয়া লগে লগে - বা চাহ একাপ খাই দিয়া লগে লগে ভাল লাগি -
ভাল লাগি যায়-ভাল লাগি যায় সেইটো- সেইটো এই দেৰিলৈকে পঢ়া ল'ৰা ছোৱালী কেইটাহে বুজি পায়।
অ সঁচা কথা মানুহে হাঁহে কিন্তু সেই বস্তুতটো মানে ৰাতি সেই সাৰ পাই। থকা সময় কনত কিমান কাম দিয়ে মান
উম-উম আমিহে জানো আৰু এইটো মানুহক কলে মা নহয় এনেইটো আৰু ফটোআমি কৰিছো বুলি ভাবিব।
সেইটোৱে সেইটোৱে তাৰপিছতে বাকী জো। যোৱা তেতিয়া হ'লে তুমিও কৰ'ৰবাত যাবলৈ যোৱা যদি যোৱা মোৰ সেই মানে্
নাই নাই আজি দেওবাৰে যে আজি। নাযাওঁ আৰু মানে আজি দিনটো সময় দিনটো ঘৰতে দিছো আৰু। সদায় ধৰা ঘূৰি ফুকি ফুুৰোঁৱে যেতিয়া।
উম সেইটোৱে সেইটোয়ে নাই ভালে ভালে ভালে কৰিছা অ হে। ঠিক আছে দিয়া। মোকো সেই চাব নাই নাই নাই সেই- চাহ দিবলৈকে মাতি আছে। তাকে যাওঁ চাহকাপ দি থৈ আহোগে।
হয় নেকি। বাৰু দিয়া দিয়া ঠিকে আছে হ'ব উম উম ঠিক আছে অ।